হেল্ল'।
অ' হেল্ল' নমস্কাৰ জনালো আপোনাক।
নমস্কাৰ নমস্কাৰ।
অ', আপোনাৰ এটা বিষয় লৈ মই আলোচনা কৰি বুলি ভাবিছোঁ।
হয় কওক।
অ', আপুনি বৰ্তমান টাইম আছে ন?
হয় আছে।
হয় মই আমাৰ এৰি এৰিয়াত যিখিনি আহ নাৰিকলৰ খেতি কৰা যায় এইখিনি কথা আপোনাৰ লগত অলপ আলোচনা কৰিম বুলি ভাবিছো।
হয়।
হয় আমি আহ বিশেষকৈ আহ যিখিনি কামত আহ আমি নাৰিকল অ', খেতি বা ইউজ কৰা হয় এইখিনি আপুনি মোক অলপ জনাব নেকি।
হয় হয়।
হয়।
অ'
ঠিকে হয়।
উম, নাৰিকল বুলি কলে আমাৰ নাৰিকলৰ আমাৰ প্ৰকৃতি দিয়া দিয়া বস্তু। আমি প্ৰকৃতিৰ পৰাই পাওঁ নাৰিকল আৰু নাৰিকল আমাৰ কাৰণে বহুতখিনি উপকাৰী বস্তু এটা। আমাৰ খোৱাৰ ক্ষেত্ৰতো হওক বা সেই পানীৰ ক্ষেত্ৰতে হওক। বহুতখিনি যথেষ্ট আমি নাৰিকলেৰে আঁ
হয়।
পিঠাও পিঠাও বনাব পাৰো। আৰু নাৰিকলৰ যোনটো হয় নাৰিকলেদি। আমি পিঠাও বনাব পাৰো লাৰুও বনাব পাৰো। আৰু বিশেষকৈ আমি নাৰিকলৰ পৰা ৰছী আমাৰ ৰছী বহুত ব্যৱহাৰ কৰাটো দেখিবলৈ পাওঁ। আৰু সেই নাৰিকলৰ যোনটো বাক
বাকল মানে এই ৰছী মানে যিখিনি আমি বাহিৰত দেশত পঠাই দিয়ে নে কি গোৱা চোৱাত।
হয় বাহিৰৰ পৰা আমাৰ যোনটো নাৰিকলৰ ৰছী আহে। তাৰপিছত আমি নাৰিকলৰ জন্তু বাকলি পাওঁ। সেই বাকলিৰে আমি এই ধূনা আদিও জ্বলাব পাৰো।
হয়।
আৰু নাৰিকলৰ যোনটো ভিতৰৰ অংশ টান অংশ সেই তান অংশই দিও আমি এ জুই জুই জ্বলাবত বহুত সহজ হয় কাৰণ অলপ লগাই দিলে জুইটো বহু সময়লৈকে জ্বলি থাকে আৰু বিশেষ কৈ আমি নাৰিকলৰ তেল নাৰিকলৰ তেল নাৰিক ল তেলটো আমাৰ শৰীৰৰ কাৰণে বহুতখিনি যথেষ্ট উপকাৰী বস্তু সেইকাৰণে নাৰিকলৰ তেলো আমি ব্যৱহাৰ কৰোঁ আৰু নাৰিকলৰ পৰা তেল আদিও বনোৱা হয়।
হয়।
উম।
হয় আৰু আপোনালোকৰ এ অঞ্চলত এনেকুৱা নাৰিকলৰ বাগান বা নাৰিকলৰ খেতি কৰা হয় নেকি?
নাৰিকলৰ খেতি আগতে কৰিছিল। কিন্তু এতিয়া নাৰিকলৰ সিমান এতিয়া কৰা নাই। বিশেষকৈ আমাৰ অঞ্চলত তামোলৰ খেতি বিশেষকৈ কৰে। কিন্তু নাৰিকলৰটো আমি আমাৰ অঞ্চল অঞ্চলত দেখিবলৈ নাযাওঁ, নাৰিকলটো আমি বিশেষকৈ অহ, কেৰেলা বা গুজৰাট সেনেবোৰ ঠাইত বহুতখিনি খেতি কৰা আমি দেখিবলৈ পাওঁ।
অহ। অহ, বৰ্তমান আপোনালোকৰ অঞ্চলত মানে নাৰিকৰ খেতি কৰাতো অলপ বাদ দিছে আৰু ন'। না আগৰ পৰায়ে বেছি নহয় নেকি নাৰিকল।
আগৰ পৰাই আমাৰ এইটো অঞ্চলত বিশেষকে নহয়।
হয় অহ, ঠিকে আছে আপ
যিখিনি নাৰিকল আছিল সেই-সেই-সেই-সেইখিনৰ পৰাই আমাৰখিনি বহুতখিনি হেৰি কৰে আৰু এতিয়া আজিকালি সেই কেৰেলা দেশৰ পৰা বহুতখিনিয়ে আমাৰ অঞ্চলত আহে চাপ্লাই আহে সেই নাৰিকলৰে আমি ব্যৱহাৰ কৰা বেছি।
হয়, আপোনালোকৰ পূজা পাতলৰ কাৰণেও নাৰিকল বহুত বেছি লগা হয় ন'।
হয়, হয়।
আৰু এতিয়া অহ, বৰ্তমান মই দেখা পাইছোঁ আমাৰ অঞ্চলত আমাৰ যিখিনি নাৰিকলৰ নতুনকে ডাব ওলাই ন' নতুনকে। নতুনকে যিখিনি ডাব ওলাই বা নতু নতুনকে যিখিনি, নতুনকে যিখিনি ওলোৱা ফল নাৰিকল। এইটো মানে অহ, বৰ্তমান আমাৰ পৰা কাটি-কাটিখিনি ড-ডাব থক হিচাপে আছোঁ। অহ ব্যৱহাৰ কৰিবলৈ নিছে। অহ, মই এইটো নাজানোঁ এ-এইটো বিষয়ে মই আপোনাৰ পৰা সুধিম বুলি ভাবিছোঁ, আপুনি জানেনে? ক'ত নি‌ আছে এইবোৰ নাৰিকল? আমাৰ যিখিনি ওলাই এইখিনি নাৰিকল মানে ঠগ হিচাপে কাটি কিনে অহ, গাড়ীত নিয়াতো মই দেখা পাইছোঁ, আপুনি জানেনে এনেই ক'ত নিছি? আৰু কি কামৰ কাৰণে নিছি?
হয়, এতিয়া সেই গৰমৰ দিনত মানুহখিনিয়ে
হয়।
ঠাণ্ডা, আমাৰ যিটো ঠাণ্ডা দেহাটো ঠাণ্ডা কৰিবৰ কাৰণে সেই নাৰিকলৰ ডাব ডাবৰ যোনটো পানী আৰু কুমলীয়া যিখিনিত তাৰখিনি, কুমলীয়া যিখিনি খোৱা খাদ্য খিনি খাব খুব ভাল। সেই গতিকে, আমাৰ গাঁও অঞ্চলৰ পৰা কিনি আনি ব্যৱসায় কৰে, টাউন অঞ্চলবোৰত বিক্ৰী কৰে। সেইবোৰ দেখিবলৈ পাওঁ। বিশেষকৈ আমাৰ টাউন অঞ্চলত সেই গাঁৱলীয়াৰ গাঁৱৰ পৰা কিনি আনি আৰু টাউন অঞ্চলত বিক্ৰী কৰাতটো বিশেষকে দেখিবলৈ পাওঁ। কাৰণ টাউনবোৰত বিশেষকৈ আমাৰ গাঁওৰ অঞ্চলতকে বহুতখিনিয়ে গৰম। সেই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ টাউনৰ মানুহখিনি সেই নাৰিকলটো ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ।
হয়। বৰ্তমান সময়ত আগৰ সময়ত আ-আমি এনেই নিয়া নাছিল কিন্তু এইটো সময়ত অহ, আমি আমাৰ পৰা আমাৰ এৰিয়াৰ পৰা এনেকুৱা নাৰিকল নিয়া মই এইকেইদিন বহুত দেখা পাইছোঁ, সেইটো কাৰণে মই আপোনাক সুধিলোঁ। অহ, এনেই এ, এইটো যি নুতুন ডাপ, ন এ, এই অকল পানীৰ কাৰণে, এইটো নিয়া যায় নেকি?
হয়, পানী পানী-
অ,
কুমলীয়া খাদ্যবোৰ ওলাই। সেই, নাৰিকলটো খোৱা হৈয়।
হয়, অ, আগৰ বৰ দিনত মই এনেই, টিভিত বা গোৱা চোৱাতে এনেকুৱা এনেকুৱা দাপ চা টো দেখা পাইছিলো, কিন্তু মই বৰ্তমান সময়ত আমাৰ এই টো এৰিয়াটো মানে এই, এইবোৰ বস্তু কিনা বেচাটো, মই দেখা পাই আছো এইটো কাৰণে মই আপোনাক সুধিলো। আৰু অ, নাৰিকলৰ অ, ৰছী হয় নেকি? নাৰিকলৰ যিখিনি বাকল। হয়, এইটো ৰছী বনোৱা হয় ন? হয়, এইটো হয়। আৰু এনেকুৱা, এনে নাৰিকল গাছটো কিবা? কি হয়, আহ কঠ চাৰৰ ব্যৱহাৰ কৰা হয় নেকি?
কাঠ আদিও অলপমান দেখিবলৈ পোৱা যায়, পিছতো তাৰ ভিতৰৰ জোখটো দাত অংশ, সেই অংশৰ পৰা দাত ভাঙি, বনোৱা দেখিবলৈ পাওঁ। আৰু কিছুমান জেগাত অলপ যদি ডাঙৰ, ৰাইফল
সেই নাৰিকল গছৰ পৰা নৌকা বনোৱা, এনে দেখিবলৈ পাওঁ।
ফগ হয়, এইটো হয়। আহ, এনে আপোনালোকৰ অঞ্চলত নাৰিকলৰ চাই, তামোল বেছিকে পোৱা যায় ন?
হয় হয়, তামোলৰ খেতি আমাৰ অঞ্চলত
হয়, আ, এনেই তামোলৰ বাগানটোত আপোনালোকৰ অঞ্চলৰ পৰাই আহে ন? এ, এতিয়া আপুনি ক'ব পাৰিব নেকি এনে, কিমান কিমান বিঘা মান আহ, মানুহে তামোলৰ খেতি কৰে?
বহুতখিনি গাঁৱলীয়া অঞ্চলত আমাৰ তামোলৰ খেতি দিয়ে এডাল। জীৱনটো চলি আছে, নিজৰ জীৱনটো আগবাঢ়ি আছে।
হয়।
তামোলৰ ব্যৱসায় কৰি, তামোল বিক্ৰী কৰি আমাৰ বহুতৰ পৰিয়াল এতিয়া ভাল ডেকা উপাৰ্জনৰ ফালে, বাঢ়ি আছে। সেইবোৰ দেখিবলৈ পাওঁ, আৰু আৰু বহুত খিনি যাৰ, বহুত খিনি মাটি আছে।
হয়।
ছয় বিঘা, সাত বিঘা, যিমান মাটি আছে সেইবোৰত প্ৰায় ভাগ মানুহক, আমি তামোলৰ খেতি কৰা দেখিব
হয়, আৰু এ, এটা কথা সুধিম আহ, আপোনাক এ এনেই এ সময় সীমা আছে নেকি, কিবা নাৰিকলৰ? নাৰিকল খাৱাৰ বা নাল
অ' নাৰিকলৰ সময়সীমা একো নাই। নাৰিকল প্ৰতীক বাহিৰতে লাগে। এটা ঠক আ এটা ঠক হয়, এটাত ঠক যদি পাৰা হয় আৰু এটাত থক লাগি যায় আৰু নাৰিকলৰ কোনো সময় ঠিকোনা নাই, যেতিয়াই তেতিয়াই নাৰি ফল আমি খাব পৰুৰ আৰু নাৰিকলৰ পানীও খাব পাৰোঁ। নাৰিকল পানীতো আমাৰ দেহৰ কাৰণে বহুতখিনি উপকাৰী।
ঠিকে আছে, তে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। আহ, আশা কৰোঁ আৰু পিছত আহ, আপোনাৰ লগত কথা পাতিব সুযোগ পাম। ঐ, ডলিচা কদব নাত চাওঁ হয় ঠিকে আছে দিয়ক। ধন্যবাদ থাকিলে আপোনাকো। হেল্ল'। খাললা যাবাই নামান জৰাবাইটো থাথিনে